হেল্ল'?
হেল্ল'? হয়, মই আপোনাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰোঁ। আপুনি ফ্ৰী আছে নিশ্চয়?
হয়, নিশ্চয় - নিশ্চয়।
হয়, মই আপোনাৰ লগতে গাঁৱলীয়া জীৱন বা নগৰীয়া জীৱন সম্পৰ্কে আপোনাৰ লগত অলপ কথা পাতিব বিচাৰো। আপুনি মোৰ লগত অলপ সময় দিব পাৰিবতো?
নিশ্চয় - নিশ্চয়, আছোঁ মই। নিশ্চয় পাৰিম।
তো অলপমান গাঁৱলীয়া জীৱন বা নগৰীয়া জীৱনৰ ওপৰত অলপ জানিব বিচাৰোঁ।
হয় - হয়, নিশ্চয় - নিশ্চয়। গতিকে আপুনি এটা ভাল অ' কথাই সুধিব- সুধিছে মোক। গতিকে তাৰ ওপৰত মই আপোনাক ক'ব বিচাৰিছোঁ। গাঁৱলীয়া আৰু আপোনাৰ এইটো চহৰীয়া বুলি ক'লে চহৰৰ - নগৰৰ গতিকে সেইটোৱে। এই কথাটো কব গলে আপোনাৰ, মই ভাবোঁ
হুম।
অ' চহৰৰ জীৱনটো তেনেকুৱা, তাতকৈ মোৰ মনে কয় যে গাঁৱলীয়া জীৱনটো তাতকে বহুত বেছি সুখী বা ভাল বুলি মই অনুভৱ কৰোঁ, কাৰণ যিহেতু মই কাৰণ মই যিহেতু নিজে গাঁৱলীয়া ল'ৰা বা গাঁৱৰ ল'ৰা, সেইটো কাৰণে। হয় নিশ্চয়। গতিকে আপোনাৰ গাঁৱত আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি চহৰত নাপাওঁ।
হয় নিশ্চয়। মই ভাবোঁ গাঁওবোৰ এ- ঈশ্বৰৰ সৃষ্টি।
নিশ্চয় - নিশ্চয়। মানুহৰ সৃষ্টি, নিশ্চয় - নিশ্চয়। কাৰণ কিয় আপোনাৰ চহৰত যিটো নেকি মানুহৰ সংখ্যা সেইখিনি আপোনাৰ বিভিন্ন জেগাৰ পৰা আহি পেলাই একগোট হয়। গতিকে- হয়, বুজাবুজিত খুবে দিগদাৰ হয়। কিন্তু আমি- হয় - হয়, হয় - হয়, নিশ্চয়। বাকী আপোনাৰ গাঁৱৰ- হয়, নিশ্চয়। গাঁৱলীয়া বুলি কলে আপোনাৰ টো আমাৰ গাঁৱত গাঁৱলীয়া মানুহৰ যিটো মানৱতা, এইটো মান সেই মানুহৰ প্ৰতি যিটো সহানুভূতিশীল, সেইটো বস্তু দেখা যায়।
নিশ্চয় দেখা যায়। আৰু গাঁৱত কি হয়, সকলো মানুহ আমি জন্মৰ পৰা একে মানুহে থাকোঁ। তাত বেলেগ সম্প্ৰদায়ৰ মানুহ
নাই, নিশ্চয় - নিশ্চয় হয়। কিন্তু আপুনি তাৰ ক্ষে হয়। এতিয়া আপুনি চহৰত থাকিব, চহৰত বিভিন্ন ধৰণৰ বিভিন্ন জাতিৰ আপুনি মানুহ লগ পাব। তাৰপৰত বেশি- বেছি সংখ্যক আপুনি বেয়াই লগ পাব। কাৰণ কিয় লে আপুনি অ'- যিমান মানুহে ভাবে ভাল বুলি, তাতকৈ দুগুণে বেয়া।
হয়, নিশ্চয়।
গতিকে মই ভাবোঁ। আৰু মানে চ- চহৰ এইটো কাৰণে বেয়া বুলি কৈছোঁ, কাৰণ কিয় আপুনি
যিমান সংখ্যক মানে বেয়া কাম চলি আছে গোটেইখিনি ধৰক আপোনাৰ, হয় নাইনটি পাৰ্চেন্ট নগৰ বা চহৰ বুলি ক'লে ভুল নহয়।
হয়, নিশ্চয়।
সেইটো কাৰণে মই আপোনাৰ- হয় চহৰত
আৰু ধৰক অ' হয় নিশ্চয়, আৰু গাঁৱত ধৰক এ তোমাৰ গছ গছনি খেতি বাতি বহুত আছে, তাৰ ফলত বাহুতো বহুত কিন্তু আজিকালি নগৰবোৰতটো মানে এ যদি এজন মানুহ একো নাখায়ো তথাপিও তেওঁ সদায় দছ ডাল চিগাৰেট খোৱাৰ দৰে হয়।
হয়, নিশ্চয়- নিশ্চয়, কাৰণ কিয় আপোনাৰ হয় নিশ্চয়। আমাৰ গাঁৱলীয়া অঞ্চলত কি হয় যিটো বায়ু প্ৰদূষণ বোলা বস্তু বা দুৰ্গন্ধ, সেইটোৰ পৰা আমি বহুত খিনিয়ে আমি সকাহ পাওঁ বা তাৰ পৰা আমি আমাৰ যিটো নেকি পুৰা নিৰ্মল হৈ থাকে। কিন্তু আপোনাৰ চহৰত সেই বস্তুটো নাপায়, আপুনি বাহিৰত ওলালে আপুনি ডেনৰ গোন্ধ, গেলা পচা গোন্ধ, জাবৰৰ গন্ধ মহ, ঢেৰ আপুনি বহুত খিনি টো আছে আপোনাৰ, গতিকে অতিপাত এতিয়া গৰমৰ দিনত ধৰক অতিপাত গৰম, গতিকে আপুনি কোনো ফালৰ পৰা আপুনি ক'ব নোৱাৰে যে চহৰত ভাল মই ভাবো, কিন্তু আপোনাৰ গাওঁ বুলি ক'লে আপোনাৰ এটা সুন্দৰ পৰিৱেশ গোটেইখিনি আপোনাৰ, মানে আপুনি ধৰক দৈনন্দিন জীৱনত যিখিনি বস্তু বিচাৰে, গোটেইখিনি বস্তু গাঁৱত এভেইলেবল পোৱা যায়।
উম, হয় নিশ্চয়।
যিকোনো বস্তু নিবিচাৰে এইটো আপুনি ধৰক আপোনাৰ নহ'লেওঁ বা ওচৰ চুবুৰীয়া কোনোবা না কোনোবাই আপোনাক দিব, কিন্তু সেই বস্তুটো আপুনি চহৰত নাপাব। ঠিক আছে হয়, যদি আপ আপোনাৰ কিবা এটা নাই, আপুনি ক'ৰ পৰা কেনেকে কি কৰিব সেইটো আপোনাৰ পৰা কিন্তু চহৰত সেই বস্তুটো মানুহৰ
মিলাপতিটো নাই, হয় আৰু ধৰক নিশ্চয়, হয়। আৰু ধৰক গাঁও অঞ্চলত কিবা বিয়া সবাহ সকাম আদি হ'লে আমাৰ গাঁৱৰ মানুহবোৰেই ইজনে সিজনক বহুত খিনি হেল্প কৰি দিয়ে, সকলোৱে সহায় কৰি দিয়ে সকলোৰে মিলাৰ প্ৰীতিৰ ভাৱ থাকে, কিন্তু চহৰ অঞ্চলত আমাৰ ঠাইৰো অভাৱ আৰু মানুহে সহায় কৰাৰো অভাৱ থাকে।
নিশ্চয়-নিশ্চয়, সেইটো আপুনি নিশ্চয়- নিশ্চয়, আপুনি ঠিকেই কথা কৈছে গতিকে
হয়, আৰু গাৱলীয়া জীৱনত ধৰক এ মাছ মাংস এইবোৰ সকলো বস্তু মানে আমি বিনামূলীয়াকৌ আমি লাভ ঘৰ উভৈনদী হৈ থাকে। তোমাৰ ঘৰুৱা খাল জলাশয় এইবোৰ সিচম মাছ বা বিলৰ পৰা বৰশী বাই হওঁক আমি মাছ আদি আনিব পাৰো, কিন্তু নগৰ অঞ্চলত আমি বহুত খিনি টকা দি পেলাই সেই, আৰু তাত সেইবোৰ বস্তু খাব পাৰো আৰু সেইবোৰ
নিশ্চয়- নিশ্চয়, মানে ক'ব গ'লে আপোনাৰ আপুনি কোৱা কথাখিনি এইটোৱে ক'ব খুজিছে যে আপুনি ধৰক গাঁৱত যিখিনি আমি বাস কৰোঁ। গাঁৱলীয়া মানুহ, এইখিনি আমি যিকোনো বস্তু আমি সতেজ পাওঁ। মানে ফ্ৰেচ পাওঁ, আমি নিজে হা তে দেখি মেলি বা উঠাই আনি পেলাই যিকোনো বস্তুৱে ধৰক আমি খাওঁ, কিন্তু চহৰত আপুনি সেই বস্তু পোৱা নাযায়, বহুত এটা ঠাইৰ পৰা আহিব, আহি ষ্টক হ'ব ষ্ট'ৰ হৈ পেলাই তাৰ পৰা আকৌ কিমান দিন থাকে হিচাপ নাই। ত' বিভিন্ন আপোনাৰ কেমিকেল চেমিকেল এইবিলাক মিক্স কৰি পেলাই আপোনাৰ সতেজ কৰি ইয়াত আপোনাৰ চহৰত বিক্ৰী কৰা হয় তাৰ ফলত আমাৰ বিভিন্ন বেমাৰ আদিবিলাক দেখা পোৱা গৈছে।
হয় নিশ্চয় আৰু আজিকালিটো মানুহৰ এটা- কমন বেমাৰ কেঞ্চাৰটো হৈ গৈছে কিন্তু এইবোৰ বেমাৰ নিশ্চয় - মই ভাবো কি চহৰীয়া জীৱন যাপনৰ ফলতে এইবোৰ বেমাৰত- সহজে দেখা দিয়ে।
হয় নিশ্চয় নিশ্চয় নিশ্চয়।
বৰ্তমানতটো বহুত এ ডাঙৰ ডাঙৰ মানুহে। গাঁও মুখি হ'বলে ধৰিছে।
নিশ্চয় নিশ্চয়।
হয় চহৰখনত আৰু আজিকালি চহৰত কৃত্ৰিম বানপানী হয় আগতে গাঁৱত বানপানী হৈছিল। এতিয়া চহৰত বানপানী হয় গাঁৱত বানপানী নহয়। আৰু আমাৰ গাঁৱৰ বানপানীবোৰ এ- চহৰৰ পানীতকৈ বহুত বেছিয়ে ভাল তাত পলস থাকে। হয়টো ইমান লে লেতেৰা নহয় কিন্তু নগৰীয়া জীৱনত যোনটো কৃত্ৰিম বানপানী হয় তাত নলাত আৱৰ্জনা - লেতেৰা পানী দুৰ্গন্ধ এইবোৰ উঠি ভহি আহে তাৰ ফলত। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় চৰ্ম ৰোগ। তেনেকুৱা হয় বহুত খিনি আৰু- চহৰ অঞ্চলত গৰমৰ উত্তাপটো বহুত বেছি তাত মটৰ হোৱা কাৰখানা গাড়ী মটৰ এইবোৰ চলাৰ বাবে বা বহুত ডাঙৰ ডাঙৰ অতাল্লিকাৰ বাবে গছবোৰ কাতে বা তাত আজিকালিতো অভাৰ ব্ৰিজ বা ৰাস্তা বনালেও গছবোৰ কাটি পেলোৱা হয় গুৰিতে। তাৰ ফলত নগৰত উত্তাপটো বহুত বেছি হৈছে।
বহুত বেছি বহুত বেছি। গতিকে আপোনাৰ, হয় হয়। তাৰ কথাটো এইটোয়ে ক'ব খুজিছে যে মানে আপোনাৰ। যিটোৱে আমাৰ চহৰ চহৰ বুলি কলে আপুনি যিমানখিনি সুবিধা পাব। সুবিধা বুলি কলে আপোনাৰ গোটেইখিনি আপোনাৰ টকা পইচাৰ নিৰ্ভৰ কৰে কথাটো সেইটো, যদি আপোনাৰ টকা পইচা আছে আপু গোটেইখিনি সুবিধাই পাব ইয়াত। সুবিধা পালেও কিন্তু, যিমান সুবিধা পালেও তাৰো কৰি আপুনি যিখিনি আপোনাৰ অসুবিধা বা যিখিনি আপুনি আপুনি আগতেই ক'লে যিখিনি আপোনাৰ ফ্ৰেচ বায়ু গ্ৰেছ অক্সিজেন সেই বস্তুখিনি আপুনি নগৰৰ দৰত পোৱা নাযায় কিছুমান
উম।
টকা পইচা থাকিলে আপুনি নলা নদৰমাৰ পৰা গোন্ধ পাবয়ে তাৰ পৰা মহটো ধেৰ আপুনি গমেই পায় চহৰ অঞ্চলবিলাক কিমান মহ। কাৰণ কিয় আপোনাৰ য'ত নেকি জাবৰ জোথৰ বেছি বা দুৰ্গন্ধ এইবিলাকলে তাতো মহৰ উৎপন্নটো বেছি হয় সেইটো চবেই জানে ধৰক- গতিকে সেইটো কাৰণে আপুনি যিমান আমি গাঁৱত যিটো আমি অনুভৱ কৰো যে আমাৰ গাঁৱৰ পৰিৱেশ ভাল বা ধুনীয়া। বা আমাৰ কেতিয়াবা ধৰক মন গ'লে আমি মুকলি এটা ঠাইলৈ গুচি যাব পাৰো গৈ পেলাই অলপ মাইড ফ্ৰেছ নেচাৰ হাৱা খাব পাৰো সটো মানে চহৰৰ ওচৰত সেই বস্তু পোৱা নাযায়। পোৱা নাযায় মানে আপোনাৰ তেনেকে মুকলি বুলি বোলে জাগা ধৰক নাই চহৰত কাৰণ কিয় অশষ তালিকা বিল্ডিং সেইবিলাকে বনাই আপোনাৰ অকল বিল্ডিংহে দেখিব আপোনী গছ গছনিটো নাই ধৰক।
নাই আৰু ধৰক তাত এ চহৰ অঞ্চলত জনবসতিৰ ঘনত্ব টো বহুত বেছি থাকে। কলসাধনা যান বাহন আদি এইবোৰতো আছে আৰু তাত উশ অট্টালিকাবোৰেও মুকলি বায়ুবোৰ অহাত বাধা দিয়ে প্ৰভৱতী উত্তৰ যিটো মুকলি বায়ু ব্ৰহ্মপুত্ৰ নদীৰ পৰাই আহে আমাৰ গুৱাহাটী অঞ্চলতে হওক। সেইবোৰত ইমান ডাঙৰ ডাঙৰ অট্টালিকাবোৰে বাধা দিয়ে তাৰ ফলত গাঁওতো বহুত প্ৰদূৰষণ হৈ থাকে কিন্তু গাঁও অঞ্চলবোৰত সকলো মুকলি পৰিৱেশ ইমান ডাঙৰ ডাঙৰ অট্তালিকাও নাই তাৰ মানুহৰ ঘণত্বটো বহুত খিনিয়ে কম তাৰ ফলত সকলোৱে মুকলি আকাশৰ তলত মুকলি বতাহ খাব পাৰে। আৰু গছ গছনিৰ চাহ এইবোৰ আছে আৰু ধৰক গাও অঞ্চলতে মানে কৃষি আদি এবোৰ নিৰ্ভৰ কৰে বাবেইতো আমাৰ অসম এ আমাৰ অসম খনে খাই থাকিব পাৰিছো অসম বুলি নহয় সকলো বিশ্ব খাই থাকি কৰিব পাৰিছে গাওঁ অঞ্চলত কৰা খেতি খেতি কৃষি কৰ্মৰ বাবে। সকলোৱে খাই লৈ জীয়াই থাকিব পাৰিছে কিন্তু নগৰ অঞ্চলত ধৰক মানুহ উন্নত জীৱন কৰিলেও গাওঁ নহলে নগৰ কোনো জীয়াই নাথাকিব বুলিয়ে মই ভাবো।
নিশ্চয় - নিশ্চয় আপুনি খুব দৰকাৰী কথা এটা কৈছে। অ', এইটো ধৰক কি হয় আ আপোনাৰ নগৰ অঞ্চলত যিমান খিনি মানুহ ইয়াত বসতি কৰি আছে গোটেইখিনি কিন্তু আপ সেই গাঁৱলীয়া মানুহখিনিৰ ওপৰত নিৰ্ভৰশীল বুলি মই।
নিশ্চয় হয়- হয়।
আপুনি চব্জ কিনে খোৱা বস্তু বা দৈনন্দিন জীৱন যিমানখিনি বস্তু আপোনাক লাগতীয়াল সামগ্ৰী। যিখিনি নহলে আপুনি জীৱনতটো চলাই নিয়াত অসুবিধা। গোটেইখিনি বস্তুৱে কিন্তু আপোনাৰ নিশ্চয় নিশ্চয় গোটেই গোটেইখিনি সি বস্তুয়ে কিন্তু আপোনাৰ সেই গাঁও অঞ্চলৰ পৰাহে আহে। গুৱাহাটীলে হয় ত' সেইটো কাৰণে ভাবো মই গোটেইখিনি গাঁও অঞ্চলৰ পৰাই আপোনাৰ যিহেতু চৰা মানুহ খিনি চলি আছে বা খোৱা লোৱাৰ ক্ষেত্ৰত হয় হয় নিশ্চয় গতিকে তাত আপুনি ধৰক গাঁও অঞ্চলত মই ভাবোঁ থাকি বহুত কাম কৰিব পাৰি বা উন্নতি কৰিব পাৰে। অণ ঢেৰ কাম আছে খেতি কৰিব পাৰে আপোনাৰ ইচ্ছা মতে নিজৰ হ মতে কাৰণ তাতে কিয় ইমান মানুহৰ এই যিটো নেকি আপোনাৰ চহৰত আছে সেই বস্তু নাই। ধৰক কিবা এটা কিবা এটা আপোনাৰ নহ'লেও কাৰোবাক ধৰক কবাত গ'লে ব বিচাৰিলে পোৱা যাই কিন্তু আ আপোনাৰ সেই বস্তুতটো আপুনি সৰু অঞ্চলত বা নহৰ অঞ্চৰত পোৱা নাযায় যাত কিবা এটা বস্তু নাই আপুনি বিচাৰিলে পোৱা নাযায়। আপুনি সেইটো কিনিব লাগিব পইচা ভৰি পেলাই বা আপুনি যিকোনো পদ্ধতিৰে আপুনি পইচা খৰচা হবই নগৰত আপোনাৰ। নিশ্চয় পইচা নহ'লে আপুনি হয়। এইখিনিয়ে গতিকে আপোনাক ক'লো মই যিমান
হয় নিশ্চয় মই বাৰু আজি আপোনাৰ পৰা বহুতখিনি দৰকাৰৰ কথা কথাই জানিলো তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভৱিষ্যতও আপোনাৰ লগত এনেকৈ গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰিম।
নিশ্চয়-নিশ্চয়-নিশ্চয় ঠিক আছে ধন্যবাদ।